ক বা
কি কৰিছা?
অ ঘৰত আপুনি কি কৰিছে অহ। অ
অ', মজা আছে তাৰ পৰা মই টিউচন - আজি বহুত গৰম পৰিছে- বহুত গৰম পৰিছে।
অ', বহুত গৰম পৰিছে, ঘাম বিলাক যে টোপাল টোপালকে ইমানকে পৰিছে নে। ঘৰ আহি পোৱালে একদম গোটেই কাপোৰ চাপোৰ তিতি গৈছে।
এই গৰমত দৌৰি দৌৰি চাগে ক্ষীণাই গৈ ছাগে।
এ মোক এইজনী মানে লগৰ বিলাকে কৈ থাকে। তই দৌৰিব নালাগে দে, তই দৌৰি কি কৰিবি কি বুলি কয়। থাকি পাইছা নে? বৌ ইয়াতে থাকে। সিহতে পাৰিম কিন্তু সিহঁতে মানে ইঞ্চাৰ দিব বি- টায়াৰ লৈ দৌৰি বোলে কি কৰিবি বোলে তই বোলে স্বাস্থ্যই নাই। মই বোলো কি হব? স্বাস্থ্য নহলে বোলো দৌৰিব নালাগে নেকি বাৰু।
কোৱাই কৈয়ে থাকিব কোৱাই কৈয়ে থাকিব তুমি কৰি থাকিবা এতিয়া চাবা স এদিন সিহঁততকে আগতে তোমাৰ হবগে।
সেনেকোৱা হলেতো ভালে।
হৈ যাব তুমি খালি লাগি থাকিবা। মই তোমাৰ টিউচন গ'লো, টিউচনৰ পৰা আহি টিউচনত তোমাৰ চাহ খালো আহি ঘৰত মিমি বনাই খালো মিমি যে চিপছ চিপছ এনেকে আস্ত আস্তছে, কাট লৈ যে তেনেকে খালো অ খাই পেলাই বহি আছো আৰু ভাল লাগে ভাল লাগে
মাহঁতে চাহ ত খালে যে, তাতে মই আহি আৰু দোকানত গলো গাচা ধুই কৰি দোকানৰ পৰা চিপছ লৈ আহিলো চিপছ লৈয়ে খালো চাহ খাব মন নগলে আৰু চিপছটোকে আনি চিপছ তয়ে খালো আহ দিনৰত কৰবাৰ
তোমাক যে কালি-
দিনত নাই যোৱা- নাই যোৱা আজি নগ'লো মোৰ মানে ক্লাছ থাকে যে আজি নাই কাইলেহে আছে। গাটো এতিয়া ভাল পাইছো। ক্লাছ যাব লাগিব পঢ়াবলৈ এ হে হে ভাল পাইছো দিয়া দিয়া পাইছো পাইছ হেৰি তোমাক যে দিছিলো নম্বৰটো কথা পাতিছা টেবলেট নহয় ইন্জেকচন লৈ আছিলো যে। নাই নাই মোক টেবলেটো বন্ধ কৰি দিলে ইনজেকন লৈ আছো ভাল পা
ক কাৰণে হ'লে আক আপোনাৰ
এই মোৰ তোমাৰ হেৰি হ'ল জ্বৰ কফ হৈ আছিলে ডিঙিত তনচিল হৈ গ'ল তনচিল টো মানে বেছি বাঢ়ি গল একদম ঘাঁ হৈ গলগে এই তাৰ কাৰণে দিলে। নাই মই একদম কথা কব নোৱাৰা হৈ গৈছিলোগে।
অ
উম
এই নাম্বৰটো মানে মই আগতে ফোন কৰাছো নহয় নাম্বাৰটো মোৰ মাতটো নাহিলে মানে তাত শুন ফালে যে কাটি দিলো আৰু।
এনে কথা পাতি লৈছিলা প্ৰথমে?
প্ৰথম কথা মানে তুমি যে দিছিলা যে হয়। তাৰ আগতে মানে মই কথা পাতিছো। তাৰপিছতে তুমি দিছা? আহ। হ উম
নাই তেওঁ ক তেওঁৰ লগত এতিয়া পাতিব পাৰা চাগে নহয় নাই তুমি তেওঁ নহয় নহয় তেওঁ
মানে
তেওঁ আৰু নম্বৰ আছে ত তেওঁৰ লগত যদি এবাৰ হোৱাটছএপত পাতি লোৱা তেওঁ তোমাক নম্বৰকেইটা দি দিব তুমি সেইকেইটাত কৰিব পাৰা তেওঁৰ লগত কথা পাতি- মানে ধুনীয়া সেইকেইটা কল মানে বহুত ভাল হয়।
অ হয় চাগে কিন্তু কালি ফোন কৰি দিওঁ মই দিনতে মানে দিনত ফোন কৰোতে মানে মাতো নগলে যে? সেইকাৰণে ফোনটো খটা গ'ল আৰু কাটি দিলো।
তুমি হোৱাটছএপ মেছেজ দি লবা, মই তোমাক যিটো নম্বৰ দিছোঁ সেইটো নম্বৰত তেওঁ এতিয়া কৰে, কৰে। তেওঁ বেলেগ নম্বৰত খোলি থৈছে ত তোমাক তেতিয়াহে নম্বৰটো দিব পাৰিব যে অ এইটোত কৰা বুলি তেতিয়া মানে তেওঁ এনেও মানুহ বিচাৰি আছে কথা পাতিলে।
মোৰো বা জনী মানে মানুহ বিচাৰিছে মানে পোৱা নাই। মই হয়তো দিবও পাৰিম নহলে। আৰু যদি তুমি মানে তুমি নকৰা জানো ফোন?
মই মোৰ টাইমে নাপাও তুমি দেখিছা মই তোমাৰ লগতে পাতিম দিয়া আৰু বেলেগক নালাগে বৰু কাৰণ মই টাইমে নাপাও মই ধৰ বেলেগক ক'লেও মানে- মে কি হয় পিছত মোক বেয়া পাব মই সময় দিব নোৱাৰিম যে, ত তোমাৰ তোমাৰ লগতে পাতিম তুমিও কৰিবা মইও কৰিম।
অ নহ'লে হেৰি অ তুমি কৈ দিবাচোন মানে তাইও মানে ন কে মানে যে হয় এতিয়া
তোমাৰ তুমি হেৰি কৰিবা তাই নম্বৰটো দি দিবা মোক। তেতিয়া মই তেওঁক দি দিম তেওঁ তেতিয়া ফোন কৰি ল'ব
অ মই তোমাকে দি দিম নহ'লে দিয়া।
অ মানে কি জানা তেওঁ কথাবোৰ বৰ স্পষ্ট ষ্টকে পাতে আৰু তেওঁৰ লগত পাতা কেইটাত পইচাও পায় ভালকে পায় মানে। ত চবেই তেওঁলোকতে পাতিব বিচাৰে আৰু। তেওঁ মানে এতিয়া বেলেগ বেলেগ খুলি লৈছে তেওঁ মানে মানুহ বিচাৰি ফূৰিছে মই সময় দিব নোৱাৰো যে, ত মই বোলো সেইকাৰণে তোমালোকে পাৰিলে পাতিব পাৰিবা।
অ'।
উম
হ'ব বাৰু মই নাম্বাৰটো তোমাকে দি দিম।
দিবা দিবা ভাত কিহে খালা দিনত?
দুপৰীয়া ভাত আমাৰ এ নিৰামিস এ খালো দিয়া এ হেৰি যে - মানে আজি মাছ মাংস নাখায় যে বৃহস্পতিবাৰ আহ তুমি কিহেদি খালা?
ডালি নেমু চেপি কঠালগুটি দিয়া দালি, ভাজি সেনেকেই খালো। কঁঠাল চঠাল কঁঠাল আম সেইচব নাই।
এ কঁঠালটো আমাৰ ঘৰত নাই আমাৰ মানে এ গছ এজোপা এটা লাগিছে মানে। পা সেইটো মানে পকি সৰি নিজে নিজে সৰি গল মানে
এ'ফ। আমাৰ এই কোনোবাই দিয়া মামাহঁতে দিয়া এনেকে খাই।
অ পকা কঠালতো এনেও খাই ভাল পাওঁ মই। কেঁচাতো হ'লে মানে চাগে অলপ খাব এনেকে যে নিমখৰ লগত যে খায় যে কেঁচা-
অ অ অ
তেতিয়া খাব পাও‌ বাকী আঠ বাজি গৈ আছে।
মাহঁতে টিভি চাই আছে দেউতাৰ শুই আছে সেয়া আৰু,
অ ত নকলেহে ন দাদা আছিল নেকি ন?
মোৰ দাদা আছে কিন্তু দাদাই ইয়াত নাথাকে গুৱাহাটীত থাকে।
অ আৰু বৌ জনী যে,
বৌ নাই দাদাই বিয়া পতা নাই নহয়।
অব্যাহতা নাই
নাই প তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ মা বৌ বাচ
অ মা তুমি অ, অ, অ, কৈছিলে টিউশন কৰিলো দিয়া চাৰে চাৰিটাৰ পৰা চাৰে ছটালৈ দুটা কৰিলো।
অ'।
এলাহ লাগি যায়গে উপায় নাই আৰু
উম উম
এতিয়া কি কৰিবা?
এতিয়া মই ঘৰতে থাকিম কিন্তু ম
উম
কি কৰি দিবা তুমি চাগে ভাত পানী বনাব নোৱাৰিবা গা ভাল নাই ন।
অ ভাত পানী বা এনেও মায়ে বনাই বা মই এতিয়া তোমাৰ অকণমান পঢ়িম পৰীক্ষা আছে- তিশ তাৰিখে মোৰ-
অহ'।
সেই পৰীক্ষাটোৰ কাৰণে পঢ়িম অকনমান পঢ়াই হোৱা নাই। এ নেটৰ অক্সজাম আছে। নেট নেট নেট
নহয় গম প ক
এক্সজাম মোৰ চেণ্টাৰ দিছোঁ তেজপুৰ।
তাতে অৱস্থা
ৰাবাৰ বাগানৰ ওচৰত অ অ তাত হ'ব।
বাকী ভালকে পঢ়া দিয়া ভালকৈ‌, তোমাৰ আহিব দিয়া। তুমিতোএইফালে যোৱা নাই হয় টিউচন চিউচন কৰিয়ে থাকা সৰু সৰু ল'ৰা ছোৱালী বিলক।
এ জানো কি হয়? মোৰ বাৰু ইকনমিক্সৰ ওপৰতে নিজৰ- চাবজেক্টটোৰ ওপৰতে আছে পৰীক্ষাটো। দি চাও তাতে টান যে অকমান তাতে আকৌ মই জেনেৰেল কাৰ্ছ যে তোমাৰ। সেয়াই আৰু উপায় নাই।
হয় দিয়া এছ টি এছ টি হলে অলপ কম আহে চাগে কিন্তু এতিয়া যে এতিয়া এছ টি বুলি কথা নাই। এতিয়া অলপ চবৰে চবৰে একে টাইপৰ হ'ল এতিয়া।
অ কম্পিটিশন বহুত যে একেই হৈ গৈছেগে আও।
তোমালোকৰ-
এই যে তুমি যে কৈছা যে মহ তুমি যে কৈছা খুৰিজনীৰ কথা খুুৰৰিজনী ঘৰ কত?
তেওঁৰ ঘৰ মৰিগাঁও
অ।
তেওঁ মোৰ পেহী হয় মানে। তেৱে মোক এ তেৱে মোক ধৰা ইয়াত সোমোৱাই দিছিলে। ত' সেয়া এতিয়া মই কি হয় ইমান সময় দিব নোৱাৰো যে আৰু আচলতে দিব লাগে সময় কিন্তু নোৱাৰোগে গতিকে কথা পাতিব পৰা মানুহৰ লগত লগত পাতিলে ভাল মানে। ভাল হয় মানে তেওঁ মানে মোক লাগি লাগিয় প্ৰ প্ৰথমে কৰবাইছিলে, তেতিয়া মই প্ৰথমে একদম কামোৰ মানে পলাই ফুৰ নপাটো কথা তাৰপিছত পাতি- আৰম্ভ কৰিলো সেই তেতিয়াহে মই গম পাইছো নাই দিয়া ঠিকে আছে। পাতিব পাৰি সে সেনেুৱা
অলপ মানে ভাল কথা পাতিব ভাল হবলে ভাল
তাকে তাকে- বাকি ভালে আছা আৰু ন?
মা মা কেনে কোৱো?
অহ।
মা ভাল নে? কাইলে না কাইলে মোৰ কাল্লছ আছে, কলেজত ক্লাছ কৰিব যাব লাগিব।
অ তুমি টিচাৰ মানে কি তুমি পহাব যোৱা ন
এহ হ। মই পঢ়াব লাগেও।
উমাল
সেইয়ে! এনেই আৰু কৰি আছো আৰু। কি কলা?
কৰা ভালকে কৰা বোলো তেনেকে কৰি থাকা এতিয়া-
অ, ঠিক আছে হ'ব দিয়া পিছত কথা পাতিম দেই
আহ
তেয়া হাব উ